হয়
হেল্ল'।
আৰু নশুনা হলোঁ। হেল্ল' অ', অ', শুনিছোঁ হেল্ল'।
অ', হেল্ল'।
অ', হেল্ল'।
হেল্ল'।
ঘ
হেল্ল' অ', শুনা পাইছোঁ।
অ', শুনা পাইছা ন? হেল্ল'।
ভালে আছা।
ক'ত হা মই ভালে আছোঁ।
অ', মইও ভালো আছোঁ, মইও ভালে আছোঁ।
অ'।
ব'লা আজি আমি ব্যয়ৱহাৰৰ কথা ব্যয়ৱহাৰৰ টপিকত কথা পাতো।
অ', অ', হ'ব বল লা। এতিয়া বাৰু কি হয়
ব্যৱহাৰটো হ'ল মানুহৰ জীৱ বনৰ ব্যৱহাৰ গুৰুত্ব, গুৰুত্ব অতি বেছি। এজন মানুহৰ ভাল বা বেয়া ব্যৱহাৰ দাৰা তেওঁ ব্যক্তিত্ব প্ৰকাশ পায় ভাল ব্যৱহাৰ মান
আৰু।
সকল সকলোৰে প্ৰিয় কৰি তোলে আৰু সমাজ সমাজত খলমাল লাভ কৰাত সহায় কৰে।
অ', আৰু এতিয়া কেনেকে ধৰিব পাৰি যে এইটো ভাল হয়, এইটো বেয়া হয়।
এইটো মানে কেনেকে ধব পাৰিম মানে যদি তোমাৰ, হেল্ল'।
অ', শুনিছোঁ দিয়া।
হেল্ল' অ', অ', এইটো মানে কেনেকে ধৰিব পাৰি। অ', এইটো মানে কেনেকে ধৰিব পাৰি মানে, তোমাৰ লগত কোনোবা কথা পাতি আছে হা।
অ'।
হেল্ল' তোমা লৈ তোমাল আগত কোনোবাই অ অ তোমাৰ লগত বুলে কোনোবাই ভালকে কথা পাতি আছে ত তুমি ভালকে পাত, তাই ভাল ব্যৱহাৰত মোৰ লগত কথা পা তি আছে যদি তোমাক যদি কোনোবাই যদি খঙত কয়, তেতিয়া সেইটো বেয়া ব্যয়ৱহাৰ দি আছে তোমাক।
অ আজিকালি অক মানুহবিলাকে ব্যৱহাৰটো চাই ন?
উম তাকে, আৰু অ। অ সেয়াই আৰু ব্যৱহাৰটোতো হেৰি আৰু নম্ৰতা ভদ্ৰতা হব লাগে স ততা হ'ব লাগে, সচা কথা ক'ব লাগে।
অ হেৰি কি বুলি কয়
কলক সন্মান কৰা উচিত।
অ সেইটোতো হয়।
আৰু অ আৰু সৰু সকলক, অ আৰু সৰু সকলক মৰমেৰে ব্যৱহাৰ কৰাও উচিত, মানে আমি সৰুক মৰম দিলে আমিও মৰম পাম সৰুৰ পৰা।
অ সেইটো হয়, মানে সৰুক এতিয়া হেৰি সৰুক মৰম দিব লাগে আৰু ডাঙৰক স সন্মান দিব লাগে সেইটোৱে।
অ অ তাকে সেইটোৱে।
হ'ব দিয়ক
আৰু আৰু ভাল আৰু ভাল ব্যৱহাৰ বন্ধু ত্ব গঢ়ি তোলে।
অ সেনেকুৱাই আৰু সেনেকে চলি আহি আছে আৰু ব্যৱহাৰ।
অ বোৰ গুৰুত্বপূৰ্ণ কিহৰ কাৰণে, এই যে
উম। মানে ব্যৱহাৰতো গুৰুত্বপূৰ্ণ কেনেকে হয়,
হেল্লো' হেল্লো' হেল্লো'